হেল্ল'
হেল্ল'
অ
কি কৰিছা?
আছো এনেই, তুমি?
অ্ঁ ময়ো এনে আছো।
অ খবৰ ভাল খবৰ ভালনে?
অ্ঁ খবৰ ভালেই- তোমাৰ?
ভালেই।
অঁ, চাহ খালা?
নাই খুৱা- তুমি?
মই খালোঁ বাৰু।
অঁ।
কি কৰি আছিলানো এতিয়া?
এনেই মোবাইল চাই আছো।
অ্ হয় নেকি?
উম্ তুমি?
মই এনেই বহি আছিলো কিনো কৰিম আৰু ইমান গৰম!
উম্ এতিয়া গৰম বাঢ়িছে আৰু।
অঁ- বাকী ঘৰত মাহঁতৰ ভাল?
ভালেই।
অ্ঁ।
তোমালোকৰ?
আমাৰো ভালেই বাৰু।
অঁ, মা কি কৰিছেনো?
অঁ মা আছে ভাত বনাই আছে চাগে।
অঁ
ভাত বনাই আছে মানে মই এয়া বাহিৰলে ওলাই আহিছিলো যে, ঘৰত নাই মানে মই। টো কাৰণে আৰু।
অঁ
তোমালোকৰ মাহঁত কি কৰিছে?
আমাৰো ভাতে বনাই আছে।
অঁ, আজি আইটেম কি কি আছে?
হা?
আজি আইটেমত কি কি আছে বোলো?
হু-হুম?
হেল্ল'
অঁ
মানে আজি ভাতৰ লগত কি আছে- চবজি?
অ জা'নো চোৱাই নাই এতিয়াও।
অ্ হয় নেকি?
উম্, তোমালোকৰ?
আমাৰ আজি- আঁ চিকেন আছে নেকি?
অঁ
উম্- অ্ঁ।
উম্
বাকি- কলেজ যোৱা নাই?
নাই যোৱা। তুমি এডমিশন কৰিলা?
এডমিশন নাই মই কৰাই নাই নপঢ়ো নেকি আৰু মই।
অ এইবাৰ কিহত নো?
এইবাৰ মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলো কিন্তু এতিয়া নকৰো আৰু চাগে মই মানে বি এটো নকৰো বুলি ভাবিছো আৰু।
অ।
তুমি কিহত এইবাৰ?
এইবাৰ মইও হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছো।
অ হয় নেকি তুমি এডমিশ্যন ল'লা?
মই ললো বাৰু।
অ ভালেই দিয়া ভালকে পঢ়িবা।
অ।
উম মোৰ মানে পঢ়িব এ মোৰ মানে কি ক'বা আউ পঢ়ি পঢ়ি মানে আমনি লাগি গৈছে নপঢ়ো আৰু এতিয়া আৰু।
অ।
উম।
আৰু কোৱা।
বাকী ট্ৰিপলৈ নোযোৱা নেকি গৰম বন্ধত এতিয়া?
সকলোৱে মিলিলে যাম বাৰু।
অ আমাৰ আমিতো এতিয়া ভূটান চাইডে যাম বুলি ভাবিছো। তুমি যদি যোৱা তেতিয়াহ'লে যাব পাৰিবা আমাৰ লগতে ট্ৰিপত।
অ।
উম।
বাকী কোনে কোনে যাব?
হা?
কোনে কোনে যাব?
কোনে কোনে মানে মোৰ ফ্ৰেণ্ডবোৰ যাব আৰু।
অ কিমান জনীকৈ?
উম আছে পাঁচজনীমান চাগে।
অ।
আৰু বইচো আছে তিনি চাৰিটামান।
উম।
এনেকে মিলি পেলাই যাম বুলি ভাবিছো তুমি যদি যোৱা কবা মোক।
অ কম দিয়া।
অ উম তাতে আকৌ তাতেতো বহুত ঠাণ্ডা হ'ব ন আকৌ গৰম কাপোৰ বোৰ লৈ ল'বা আৰুতো কে কেইদিনমান থাকি অহা হ'ব ন আৰু এদিনতেতো ঘূৰি অহা নহ'ব তাতে গ'লে মানে। কেইদিনমান থাকিম বুলি ভাবিছো মানে।
উম।
আৰু ইমান দিনৰ মূৰত যাম ন তো কেইদিনামান থাকি আহিম আৰু।
অ।
আৰু এদিনতেটো ঘূৰা অ আৰু এদিনতেতো ঘূৰা মানে জেগা নহয় ন এতিয়া কেইদিনমান লাগিব ধৰা।
উম।
সেইটোৱে আৰু।
উম
পিছে কেতিয়া যাম বুলি ভাবিছা?
উম, এইটো মাহৰ লাষ্টৰ মানতে যাম নেকি।
অ'
উম উম। তাকে আৰু তোমাকো সুধিছোঁ এত এতিয়া তুমি যদি যোৱা, তেতিয়াহ'লে যাব পাৰিবা আমাৰ লগতে। আৰু তোমাৰো ফ্ৰেণ্ডবোৰক যদি যায় কোনোবা, তেতিয়াহ'লে যাব পাৰিব।
উম, মই সুধি চাম বাৰু লগৰখিনিয়ে কি কয় বাৰু।
অ', অ', তুমি সুধি চাবা, উম।
মোক কৈয়ে আছিলে বাৰু কিছুমানে।
অ', তেতিয়াতো ভালেই হ'ব ন?
উম, একেলগে যাই আহিব পাৰিম।
অ', একেলগে গৈ আহিব পাৰিম বাৰু।
অ'।
কৈ দিবা তোমাৰ লগৰখিনিক, মানে গ'লে মানে ধৰা কাপোৰ কানি অলপমান সৰহকে ল'ব দিবা আৰু গৰম কাপোৰ মানে বেছিকে ল'ব দিবা। কাৰণ তাতে বহুত ঠাণ্ডা ন? উম, তুমিও লৈ ল'বা গৰম কাপোৰ বেছিকে।
অ'।
উম। তাকে আৰু আৰু এতিয়া পঢ়া শুনা কৰিছা নাই?
কৰিছো বাৰু।
অ'
এতিয়া এগজাম হৈ উঠিছে।
অ', অ', একজামটোতো এতিয়াতো বি এত এডমিশ্যন লৈছা, এতিয়াতো এগজাম হৈয়ে থাকিব তোমালোকৰ।
উম, এইবাৰ ফাইনেল হ'ল, ৰিজাল্ট দিছে বাৰু এইকেইদিনতে।
অ', হয় নেকি?
হয়।
মই তাকেতো ভাবিছো এতিয়া মানে কৰোঁ নে নকৰোঁ এডমিশ্যন টো তেনেকুৱা লাগি আছে। এতিয়াতো ঘৰৰ পৰা কৈয়ে আছে বাৰু, যে এডমিশ্যনটো কৰি ল মানে পিছলে তেতিয়া ভাল হ'ব আৰু এতিয়া মানে মোৰহে কৰিবলে মন নাই। কাৰণ কিমান পঢ়িবা আৰু পঢ়ি-পঢ়ি মানে আমনি লাগি গৈছে আৰু।
উম, নহ'লে আই টি আই বা নাৰছিং কৰি লোৱা।
অ', পাৰি বাৰু তেনেকেও লাইন লৈ পঢ়িবলৈ কাৰণে।
উম, তোমাৰ কোনোবা লগৰক সুধি লোৱা।
অ'।
তেতিয়া একেলগে মানে যাব পাৰি আৰু।
অ', মানে একেলগে যাবলৈ কাৰণে কোনোবা এজনী লাগে ন।
উম, ইমান দূৰলৈকে যাবলৈ
উম, এতিয়াতো মোৰ লগৰবোৰেতো গোটেইবোৰেতো এতিয়া দেখোন বি এতে এডমিশ্যন লৈ ল'লে নহয়।
অ
এতিয়া কি হয় আৰু
চাই চে চাই লোৱা কি কৰা
চাই লওঁ আৰু এতিয়া চাগে বি এ এডমিচন কৰা ডেটো পাৰ হৈ গল নেকি?
অ কিয় বাৰু হ'ব আকৌবাৰ
অঁ
উম
তাকে এতিয়া কি কৰো ভাবিয়ে অ এতিয়াতো আৰু অ ক্লাছতটো এতিয়া জুলাইত বন্ধ আছে তাৰ পৰা আগষ্টৰ পৰা চাগে ক্লাছ হ'বয়ে
অ
উম তাকেতো এতিয়া কি কৰো জানো মই একে ভাবিয়ে নোপোৱা হৈছো আৰু।
অ এইবাৰ টো গলেই আৰু নেক্স টাইম আহিলে মানে এদমিচন কৰি ল'বা‌।
অঁ কৰিম বুলি ভাবিছোঁ ৰ'বা। পিছে তুমি পিছে তুমি ঘৰত মানে কিবা কিবি বনোৱা নবনোৱা মানে এনেকুৱা উম মানে ঘৰত থাকিলে এনেই টাইম পাছ হবলে কাৰণে ধৰা, মানে কিবা ছোৱালী বুলি কিবা বনাই থাকে ন মানে ডেক'ৰেশ্যন, কৰা বস্তু কিবা কিবি আৰু মানে সেইবোৰ জানানে নাজানা তুমি?
জানো বাৰু মই এনেই ক্ৰচে ক ৰি থাকো, টেবুল ক্লথ এই যে বনোৱা আৰু,
অঁ, তেতিয়াহলে তোমাকে, তেতিয়াহলে তোমাকে কনটেক কৰিব লাগিব
উম কৰিব পাৰা মই তোমাক তুমি মানে যি মানে বনাব দিয়া মই সেইটোৱে মানে বনাই দিব পাৰিম আৰু
অঁ হ'ব বাৰু
উম
এনে প্ৰাইজ বোৰ কিমান কে লোৱা!
মানে সেইটো হেৰি তুমি যেনেকুৱা দিবা মানে যদি বেছিকে, ডাঙৰ হয় তেতিয়া সেনেকে চাই পেলাই মানে কওঁ আৰু, আৰু যদি সৰু হয় এনেকে পঞ্চাশ টকা মান অঁ,
অঁ
প্ৰথমে চাই লোৱা আৰু বস্তুটো কিমান কেনেকুৱা,
অঁ, আজিকালি আকৌ দামো বেছি ন বস্তুবোৰৰ এতিয়া ঊন চুন, কিনাৰতো বহুত দাম আছে,
অঁ, তোমাৰ লগৰ চগৰ আ অঁ তোমাৰ লগৰ আছে যদি, কৈ' দিবা আৰু,
অঁ, হ মই কৈ দিম দিয়া বাৰু?
অঁ,
কন্টেক কৰাই দিম বাৰু মই এনে বহুত দৰকাৰ মানে সে, ন আজিকালিতো চবে মানে ব্যৱহাৰ কৰেই ন সেইটো আৰু এনেকে বু বোকে চোকে বনোৱা নেকি তুমি এনেকুৱা মানে ঊল ঊলৰে সতি‌‌ আৰু,
অঁ, পাৰো বাৰু বনাবলৈ কোনবাই যদি অৰ্ডাৰ দিয়ে তেতিয়া বনাই দিম আৰু,
অঁ, মোক মানে অলপ মোৰ মানে এতিয়া দৰকাৰ হৈয়ে আছিল বুকেট, তোমাক মই কন্টেক কৰিম তুমি মোক বনাই দিবা।
অঁ, তোমাক কেনেকুৱা লাগে মোক কৈ দিবা আৰু উম!
অঁ, অঁ, হ'ব বাৰু মই কৈ দিম তোমাক!
উম
উম, তেতিয়াহ'লে তুমি জানা বাৰু ন সেইবোৰ, বোৰ বনাবলৈ অ
কৰি আছা
মইতো বাৰু সেইবোৰ একো নাজানো এইবোৰ বনাবলে, খালে, অঁ, এ চিলাই তিলাই কৰি থাকো আৰু মাজে মাজে,
অঁ
উম
পিছে চাদৰ মেখেলা চিলোৱা নে!
অঁ, সেইবোৰ চিলাওঁ বাৰু কেতিয়াবা কেতিয়াবা টাইমেই নাপাওঁ মই!
অঁ
মানে টিউচনৰ পোৱালি আছে যে সেইটো কাৰণে আৰু,
কিমান ক্লাছলৈকে কৰা?
অঁ আঁ, ওৱানৰ পৰা ফাইভ ছিক্স ছেভেন, ইমানলৈকে কৰো আৰু,
অঁ, এনেকে কৈ থাকিলে মানে ভালো হাতৰ খৰচ,
অ তেনেকে কৰিলে ভাল আৰু নিজৰ মানে হাতৰ খৰচটো ওলাই থাকে ন
উম কিমানকে লোৱা নো এজনক কিমানকে লোৱা
মানে সৰু যে থ্ৰী হাণ্ড্ৰেড এনেকে মান লওঁ আৰু সৰু পোৱালি আৰু ভালো নালাগে ন ইমান লবলৈ কাৰণে আৰু তাতে গাঁৱৰ হয় তাতে আৰু ডাঙৰ বিলাকৰ ফাইভ, হুণ্ডেদ তেনেকে লওঁ আৰু
অঁ, ঠিকে আছে!
উম
তাকে আই
উম পিছে তোমাৰ ঘৰত কোন কোন আছেনো
ঘৰত মোৰ মা দেউতা ভন্টি আছে আৰু মই আৰু তোমালোক
অ মা দেউতা মই
অ অ হয় নেকি তিনজনে মানে
অ
অ ভালেই দিয়া
উম
উম এতিয়াতো মায়ে চাগে ভাত বনাই আছে ন তোমালোকৰ
অঁ
অ হ হ'ব নহলে ন তেতিয়াহলে কাইলে তোমাক মই কল কৰিম
উম ঠিক আছে নহ'লে, উম